হেল্ল' অ'হ কি কৰি আছা?
এ এনেই আছোঁ। তই?
অ', মইয়ো এনেই আছোঁ। ভাত পানী খালি?
অহ, খালোঁ। এই এনেই মোবাইলটোকে চাই আছিলোঁ আৰু। তই খালিনে নাই?
অহ, খালোঁ খালোঁ।
উম, কচোন।
তাকে, এ এটা কথাহে আলোচনা কৰিব লগা আছিল, কথা মানে কি আৰু। অহ, মানে এটা বিষয় লৈ অলপ ভাবিলোঁ। বোলো নহয়, কাবা এটা এনেকুৱা লাগে মানুহ আলোচনা কৰিব কাৰণে তোক ফোন কৰলোঁ আৰু। এতিয়া আহ, যিহেতু আমাৰ অসম-অসম মানে ভাৰতখনত কৃষি ভিত্তিক দেশ আৰু বিশেষকৈ অসমত আমাৰ অহ কৃষিক মানে কৃ সেইক উদ্দেশ্য সেইকাৰণে আমি বিহু তিনিটা পালন কৰো না।
উম', উম'। উম', উম'।
কৃষি মানে কি আৰু ধান অ অকল যে কৃষিত ধান খেতিয়ে পৰবোঁ সেনেকুৱা নহয় বাৰু অকে, মানি লৈছো কিন্তু তুমি মই উম, সাধাৰণতে ধান খেতিৰ বিষয়ত অলপ কিবা সোধবা খুজছোঁ।
অ', সুধ।
অহ, এতিয়া অহ ধান খেতিৰ বিষয়ে তই কি ভাবা মানে ধান খেতি কেনেকুৱা ধৰণৰ মাটিত কৰিবা লাগে বা কি ভাবি কৰিবা লাগে?
মানে এতিয়া ক'বা গে'লিতো আম ধান খেতি খেতি অসমৰ প্ৰধান মানে খেতি বুলিও কয় বহুতে। এতিয়া ধান খেতি অসমৰ লগতে ভাৰতৰ কৃষি ব্যৱস্থাৰ এক গুৰুত্ব গুৰুত্বপূৰ্ণ অংশ বুলি আমি ভাবোঁ। বহুলোকৰ জীৱিকাৰ উপায় মানে জন, ধান খেতি বা ধান খেতিৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰে। কিছুমানে, অসমৰ মান এতিয়া অসমৰ কিছুমান মানুহৰ জীৱনৰ লগত মানে ধান খেতিৰ সম্পৰ্ক পুৰণি বহু আগৰ পুৰা এই মানে ধান খেতিটো হৈ আহি আছে। এ এতিয়াও হৈ আছে কিন্তু আগতে মানে আহ, খে খেতি কৰিবা লগাৰ লগে লগে তোমাৰ উম নাঙল ব্যৱহাৰ কৰিছিল মানুহে হাল বায়ছিল হা! কিন্তু এতিয়াৰ মানে আধুনিকতা অহাৰ পিছৰ পৰা মানে গো গোটেই বস্তুবিলাকে আধুনিক হৈ পৰিল গতি এতিয়া মানে কি হয় বহুত আধুনিক সা-সঁজুলি দি উম, মানে ব্যৱহাৰ কৰি খেতি কৰে। অকল ধান খেতি বুলি কোৱা নাই দেই মই, চব খেতিৰ কথা কৈছোঁ। আৰু ইয়াৰ লগতে অ' চব খেতিয়ে তেনেকুৱা মানে আধুনিকত তাৰ লগে লগে গোটেই আধুনিক সা-সঁজুলি দিয়ে কৰে। আধুনিক পদ্ধতিৰে কৰে লগতে মানে জলবায়ু, মাটিৰ গুণাগুণো মানে ধান খেতিৰ বাবে উপযোগী ন'। কিছুমান।
অহ, সেইটো আৰু নহয়। খেতিৰ যিবিলাক কৃষক আছে সেইবিলাকে মানে কেনেকে গম পায় যে এই ধানটোৰ কাৰণে এই আহ, এই ধানটোৰ কাৰণে এইখিনি মাটি ভাল হ'ব বা এনেকুৱা ধৰণৰ কেনেকুৱাকে কিবা গম পায়, সেইটো কিবা জানা নেকি?
মানে কৃষকসকলে মানে উম বিভিন্ন ঋতুত বিভিন্ন ধান খেতি কৰে মানে আমাৰতো বহুত কেইটা ধান আছে ন ত মানে অস অসমৰ ধানৰ প্ৰকাৰ প্ৰধান ধানৰ প্ৰকাৰ বুলি ক'ব গে'লি এতিয়া আহুশালী বাওধান গীতা পৰে এতিয়া মানে অ শালি ধান মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধান বুলি ভাবে
উম
তো মানে সাধাৰণতে বৰ্ষাকালৰ সময়ত ইয়াৰ খেতি আৰম্ভ কৰা হয় আৰু মানে তাৰ পিছত তোমাৰ আঘোণমানানত ধানটো কাটে আৰু যেতিয়া মানে ধান বিলাক পকি কি মানে সোণালী হৈ পৰে পথাৰ সোণালী হোৱা বুলি কয় তেতিয়া ধানটো কাটে
অ আৰু মই এইটো শুনছো যে শালি ধান বা এনেকুৱা কিছুমান ধানৰ কাৰণে দ মাটিৰ প্ৰয়োজন মানে ধৰ অলপ
কি কৈছা
কিছুমান ধানৰ কাৰণে মানে দ মাটিৰ প্ৰয়োজন বুলি ভ শুনছো আৰু মানে শালি ধান হওক আৰু এইবিলাক কিছুমান ধান আছে নামটো পাহৰিলো কিন্তু অ মানে সেইটো কি ক'বা খুজিচা তই আৰু কি অ
আৰু ধান খেতি কৰিবালে মানে ধৰ মাটি খিনিক কেনেকুৱা ধৰণে অ মানে প্ৰস্তুত কৰি ল'বা লাগে কৃষক বিলাকে বাৰু কেনেকুৱা ধৰণে প্ৰস্তুত কৰে
মাটি মানে ক বুজা নাই কি কৈছা
ধান খেতি কৰ্বলে কৃষকসকলে মাটি খিনিতো প্ৰস্তুত কৰিব লাগ না ত' সেইটো বস্তু কেনেকে কৰে মানে
মাটি চহাই মানে মাটিখিনি চহাই কেনে আঁতৰাই তেনেকে মানে কৰিব লাগে আৰু
উম
আগাচা আঁতৰাই আৰু খে তেনেকে মানে খেতিৰ বাবে উপযুক্ত কৰি তোলে
অ সেইটো আৰু ধৰ অ মানে কৃষকৰ কাৰণে খেতি কৰিব কাৰণে ধান খেতি হওক বা যিকোনো খেতি হওক ত তেওঁলোকৰ কাৰণে বিজ যিটো বিজ এ কি বুলি নিৰ্বাচন কৰাতো এটা অ মানে কি বুলি কওঁ সমস্যাৰ কাম কাৰণ কোনটো ভাল বীজ হব কোনটো বীজ ভাল হ'ব কোনটো বেয়া হব হয় নে নহয় ত তই ভাবানে সেই বস্তু বীজ বাচনি যিটো কৰো আমি সেইটো গুৰুত্ব
তো মাতটো মাতটো অহা নাই কি কৈছা
তাৰ বিজ যিটো আমি এ বীজ বাচনি যিটো কৰোঁ সেইটোৰ ত গুৰুত্বপূৰ্ণি গুৰুত্বপূৰ্ণ বুলি ভাবানে
বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ হাঁ মানে ভাল বীজে ভাল উৎপাদন কৰিব বেচ মানে মানে কি যদি মানে বেজখিনি বেয়া হয় তেতিয়াহ'লে তো বেয়াই বেয়া তো মানে উৎপাদনটো ভাল নকৰে কিন্তু মানে যদি ভাল হয় তেতিয়া মানে ভাল কৰিব আৰু
উম
মানে অসমৰ এতিয়া কৃষকবিলাকে ধৰ আহ, এ আজিকালিতো বহুত সহ সহজে সহজ পদ্ধতিতে এইবিলাক খেতি কৰা হয় ন' আগতে এতিয়া ধৰ মানুহে কি হাল বাইছিল বহুত কষ্টও হৈছিল এতিয়া ম ধৰা আধুনিকতা অহাৰ পিছত এতিয়া ট্ৰেক্টৰ আহিল। বা তোমাৰ খেতিৰ কাৰণে যদি পানী লাগে তেতিয়া তোমাৰ আধুনিকতাৰ যিটো
অ', যন্ত্ৰ-পাতি আহিল যিটো তোমাৰ ই-ইংলিছত ইৰিগেশ্যন ফেচিলিটি বুলি কয়। সেইটো আহিল।
আৰু আজিকালি তই এইটো বস্তু দেখ নে মানে সেই
হেল্ল' হেল্ল' হেল্ল'?
হেল্ল' শুনিছা এতিয়া?
অ', অ'।
ধানৰ খেতিৰ মাজে মাজে যিটো এই পানীৰ ব্য্ৱস্থা কৰা কিছুমান হে আছে সেই বস্তু নতুন কে দেখা গৈছে।
উম।
কি কৈছা বুজা নাই হেল্ল'?
হেল্ল'?
অ', অ', অ', কি কৈছা?
ধানৰ খেতিৰ মাজে মাজে যিটো নতুনকে কিছুমান পানীৰ পাম্প টাইপৰ মানে দেখা দেখাই গৈছে সেইগিলাও নতুনকে দেখা গৈছে বুলি কৈছোঁ।
অ', পানীৰ পাম্প অ', অ', অ', সেইটো বাৰু এতিয়া বৰ্তমানত সেইটো মানে আহিছে কিন্তু আগতেতো এইটো নাছিলে না।
অহ, সেই
এতিয়া পানীটোতো লাগবই না খেতিত যিকোনো খেতিতে ধৰা পানীটো বহুত মানে গুৰুত্বপূৰ্ণ এটা অংশ অংশ বুলি
বেছি হ'লেও
অ', বেয়া বেছি হ'লেও বেয়া বাৰু পৰ্যাপ্ত পৰিমাণ থাকিবা লাগে।
অ', যিখিনি লাগে সেইখিনিয়ে আৰু তাতকে বেছি হ'লেও বেয়া কম হ'লেও বেয়া আকৌ।
উম, সেইটোৱেইটো।
এতিয়া ধান খেতি মানে অকল ধান বুলি নহয় কৃষক কৃষকৰটো কিবা এটা খেতি কৰিলে নিজৰ চিন্তাাধাৰা বেছি হয়, কাৰণ এই এবাৰ অ', এই বছৰত ভালকে বৰষুণ আইব নে নাই নে খৰাং হ'ব। অ', নে বানপানীয়ে এই এনেকুৱা ধৰণৰ চিন্ত ধাৰাই তেওঁলোকৰ মাত মানে মনত ভয়
উম।
উ, ত' কাৰণ যিহেতু আমাৰ অসমত বি প্ৰত্যেক বছৰে ধৰ বানপানীৰ সমস্যা দেখা পোৱা যায় বা এনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে।
উম।
ত' তই ভাবা নে কৃষকৰ যিটো এই মানে ধান খেতিৰ ক্ষেত্ৰত কষ্ট হয় বুলি ভাবা নে কষ্ট নহয় বুলি ভাবা বাৰু?
কি কৈছা কি কৈছা?
খেতিৰ মানে কষ্ট হয়নে নহয় কৃষকৰ?
অঁ' কৃষকৰ বহুত কষ্ট হয় দেই মানে কৃষকবিলাকে এতিয়া ধৰ মাটি প্ৰস্তুত কৰাৰ বাবে, পুলি ৰোপণ কৰাৰ বাবে- পানী নিয়ন্ত্ৰণ কৰাৰ বাবে, ধান কটাৰ বাবে বহুতখিনি কষ্ট হয়।
আৰু আগতে ধৰ যিবিলাক কৃষক আছিল সেইবিলাক কৃষকে নিজৰ বেছিভাগ- কামেই আহ' হাতেৰে কৰিছিল ধৰ মানে আজিকালিতো অ' মানে মা টিহা কৰা মেচিন আহিল কিন্তু আগৰ দিনতটো নাঙলেৰে কৰিছিল।
উমঁ।
অঁ' সেইটোৱেই। আৰু বিভিন্ন ধৰণৰ সেনেকুৱা বস্তু দেখা গৈছে যিটো আগৰ দিনত নাছিল। এতিয়া তই ভাবা নাই যে ধান খেতিটো এ যিটো ধান খেতি আমাৰ- সে অসমৰ সংস্কৃতিৰ লগত কিছু সম্পৰ্ক আছে বুলি।
অঁ'। ভাবোঁ। মানে এতিয়া ধানৰ খেতিৰ লগতেতো ধানবিলাক- মানে ধানটো মানে জড়িত হৈ আছে বহুত ধুনীয়াকৈ। মানে এতিয়া ধান খেতিৰ লগত অসমৰ মানে সংস্কৃতি বহুত এটা- বিশেষ সম্পৰ্ক আছে। হয়নে নাই কচোন?
উমঁ'।
তেনেকৈ আৰু ভোগালী বিহুত বিহুত নতুন ধানৰ মানে- হয় ন' নতুন ধানৰ আমি হেৰি কৰোঁ খাওঁ।
অঁ' অঁ' ন' আৰু আমাৰ- আমাৰ ইয়াতেতো ন খোৱা বুলিও কয় মানে নতুন ধানেৰে ভাত এসাঁজ খাই।
অঁ' সেইটো ন খোৱা বুলিও কয় বাৰু বহুতে। অঁ' ন খোৱাত- টোতো সেইটো সেৰিত কৰে যেতিয়া তোমাৰ ধানবিলাক চপাই আনে ভঁৰাল'লে- লখিমী আদৰা বুলিও কয় কিছুমানে, এতিয়া হেৰি বুলিও- কয় আৰু মানে উমঁ' সেইটোৱেটো, তাৰপিছত ধান- খেতিৰ পৰাও এতিয়া বহুত ধৰা ধানৰ- পৰা চিৰা, পিঠা লাৰু আদি প্ৰস্তুত কৰে। কিন্তু-
অঁ' সেইটোয়ে আৰু বহুত মানুহে সেই- বহুত মানুহে এইবিলাক মানে ধান লাৰু পিঠা বনাইও নিজৰ- ঘৰখন চলাই আছে আজিকালি। সেইটো এটা ভাল কৰ্ম সংস্থাপন দিছে।
অঁ' সেইটোৱেটো।
দিয়া তোমাৰ তোৰ লগত কথা পাতি ভাল লাগিল বাৰু।
অঁ' অঁ' অঁ' দিয়া পিছে।
অঁ' দে উমঁ'।